অ' শুনিছো কি কৰি আছা?
মই কলেজৰ পৰাহি পাইছো তুমি।
এয়া বিচনাতে পৰি আছো নি।
নাই খবৰ খালে ভাল।
ভাল -ভাল তোমাৰ
অ' ভালেই ঘৰ অহালে কৰি আছ নে ভাল ভাল তোমালোকৰ?
উম আছে বাৰু।
উম- উম বাকী তোমাৰ ফোন কৰিছিল মানে টপিক এটা আলোচনা কৰিবলৈ
কোৱাচোন বাৰু হয় বু মানে যুৱ শৃংখলা হৈছে যুৱকসকলৰ মাজত দেখে এক বিপদগামী প্ৰক্ৰিয়া। তোমাৰ এতিয়া? বহুতো মানে অভিভাৱকৰ সজাগতা অভাৱৰ ফলত তাৰপিছত বৰ্তমান মানে। বহুতো ধৰণৰ দুৰ্ঘটনা হয় মানে। যুৱ পচি গল। বহুতো দুৰ্ঘটনা দেখিবলৈ পোৱা গৈছে।
হয়।
তাৰ পাছে ইয়াৰো বহুত কাৰণ আছে যুৱ যুৱক শৃংখলতা হোৱাৰ।
হয়।
এতিয়া তোমাক ক'বলৈ গলে মই এতিয়া কি বুলি কম আৰু।
এই তোমাৰ যুৱশৃংখলতা মানে এক কবলৈ গলে হৈছে সমাজে সমস্যা।
হয়।
মানে ধৰা য'ত যুৱসকলে সমাজৰ যিবোৰ নীতি নিয়ম ধৰা আজিকালি আজিকালি ব নহয় আগৰ পৰম্পৰাগত কিছু নীতি নিয়ম সমাজে মানি চলি আহিছে।
হয়।
সেই নীতি নিয়ম। শৃংখলা বা নৈ। কতাই এইখিনি অৱহেলা কৰি পেলাই যিখিনি চলে সেয়ে যুৱ কো কলা বুলি কোৱা হয়।
অ '
আৰু। আৰু এটা কথা কি যুৱ চামটো হৈছে মানুহৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়।
হয় -হয়
কাৰণ য'ত এজন মানুহে চিন্তা আদৰ্শৰ ভৱিষ্যতৰ লক্ষ্য গঢ় লৈ উঠিব পাৰে।
হয় এতিয়া যুৱক
লক্ষ্য ভ্ৰস্ত হৈ যদি মানুহে জীৱনত যদি অগ্ৰসৰ হয় তেন্তে নিশ্চয় তাৰ ফল বেয়া হব। আৰু যি যুৱ শৃংখলতা প্ৰথমতটো মুখ্য কাৰণ যে নৈতিক শিক্ষাৰ অভাৱ গম পাইছে নে ।
হয় - হয়।
আৰু বৰ্তমান যুগত শিক্ষা কেৱল চাকৰি লাভৰ কাৰণে বা তোমাৰ পৰীক্ষাৰ ফলাফলৰ। ভাল কৰিবলৈ সেই তাৰ মাধ্যম হিচাপে গ্ৰহণ কৰে।
হয়।
এ এজন যে আপোনাৰ তোমাৰ ভাল মানুহ বা প্ৰতিষ্ঠিত মানুহ হবলৈ হলে প্ৰয়োজনীয় সততা বা শিচ তাচা সহনশীলতা
হয়। যুৱ উশৃংখলা বোল পৰিয়ালৰ আৰু পৰিয়ালৰ সমাজ ভৱিষ্যত ধ্বংস হয় তোমাৰ।
হয়।
ইয়াৰ মানে তোমাৰ বে হতাশাৰ ফলত কিছুমান উচ্চ শিক্ষা হতাশা যেতিয়া মানে হব মানে এজন যুৱকৰ এতিয়া উচ্চ শিক্ষাৰ পাছতো উপযুক্ত সংস্থাপন নহলে তেও মানে যুৱ শৃংখলা ৰুপে পৰিণত হয়।
হয়।
তাৰপিছত কিছুমান ছ'চিয়েল মিডিয়াৰ প্ৰকাৰত তোমাৰ চচি চচিয়েল মিডিয়াৰ উপকাৰ মানে তোমাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ কৰি বহুতো মানে এতিয়া ছাত্ৰ যুৱক বুলি নকও কিছুমান ছাত্ৰই এতিয়া বৰ্তমান উশৃংখলতাৰ ফলত অগ্ৰগতি হৈছে।
আৰু তোমাৰ আৰু এটা কথা তুমি ঠিকেই কৈছা পৰিয়ালত তোমাৰ পৰিয়ালৰ জৰিতে যুৱ উশৃংখলাতাৰ সৃষ্টি হয়। এতিয়া প্ৰকৃত ৰিয়ালৰ কিছুমান পৰিৱেশেও যুৱকসকলৰ মানে উশৃংখল হবলৈ মানে তোমাৰ প্ৰেৰণা মানে ত তোমাৰ সেই যুৱ সমাজচামৰ ওপৰত পৰিয়ালৰ কিছুমান কামেও গভীৰভাৱে প্ৰভাৱ পেলায়। কাৰণ তুমি যদি চোৱা এজন যদি শিশু বা এটা সৰুতে যদি ল'ৰা ছোৱালী তোমাৰ ঘৰৰ পৰিৱেশটো যদি বেয়া হয় বা বেয়া কথা যদি শিকায় বেয়া পৰিৱেশৰ মাজত যদি সেই ল'ৰাটো ডাঙৰ হয় নিশ্চয়েই ডাঙৰ হৈ পেলাই সেই ল'ৰাটো উশৃংখলেই হব।
হয়। এই তোমাৰ ই যুৱ উশৃংখলাতাৰ পইনট হিচাপে তোমাৰ এতিয়া সমাজত দায় যিহেটো ড্ৰাগছৰ সৰবৰাহ। চুৰী কাণ্ড এনে বহুতো সমাজৰ হোৱাতে হয়।
হয়
তোমাৰ এতিয়া তোমাৰ নিজৰ লগতে নিজৰ পৰিয়ালটো ধ্বংস কৰি পেলাই
উম
এটা তোমাৰ এতিয়া ধৰি লোৱা এজন ছাত্ৰ বা যুৱকৰ যদি কিবা এটা যদি মানে ধৰি লোৱা বদনাম ওলাই কিন্তু পৰিয়ালটো জগৰীয়া হয় সমানে তাৰপিছত এতিয়া বৰ্তমান পুত প্ৰতিকাৰৰ পৰিৱৰ্তে তুমি কি বুলি ভাবা মই সেইটো ধৰিব পৰা নাই, প্ৰতিকাৰৰ উপ উপায় খিনি
তই আচলতে প্ৰতিকাৰ বুলি ক'বলৈ হ'লে তোমাৰ সাম আমি এনেকে ক'ব পাৰো ধৰা তোমাৰ উশৃংখলতা বা এই সামাজিক সমস্যা এইখিনি অমিমাষিত নহয়
হয়
এনেও সঠিক কাৰণ সঠিক শিক্ষা সুস্থ পৰিয়ালৰ পৰিৱেশ ইতিবাচক চিন্তা আৰু সমাজৰ যদি তুমি সহযোগিতা আগবঢ়োৱা তেন্তে নিশ্চয় যুৱ প্ৰজন্ম শৃংখলাবদ্ধ দায়িত্বশীলে আদৰ্শ আদৰ্শৱান হ'ব পাৰিব
অহ ইয়াত কিছু পৰিয়ালৰো ভূমিকা থাকে যদি পৰিয়ালৰ এতিয়া যদি যুৱকজনো উশৃংখল হৈছে
হয়
যদি পৰিয়ালত কোনো ব্যক্তিয়ে তেওঁ মানে, নিৰিক্ষণ কৰে অভিভাৱকে যদি নিৰি নিৰিক্ষণ কৰে যদি তেওঁৰ লগত থ থকা বন্ধুসকল যদি তোমাৰ স মানে ব সুলভ মানে ভাল বন্ধুৰ তাই তেওঁক যদি সংগ দিয়ে এতিয়া ধৰি লোৱা এই তেওঁ যুৱক জন যি মানে ভাললে পৰিণত হব ।যদি কিছু কিছুমান যুৱক বেয়া তোমাৰ বেয়া হয় কৰ্ম সংস্থাপনৰ অসুবিধাৰ কাৰণে চওক চৰকাৰী বা বেচৰকাৰী পৰ্যায়ত নিবনুৱা যুৱক- যুৱতীসকলৰ বাবে যদি কিচকু সুবিধা প্ৰদান কৰা হয়, তেতিয়া মই ভাবো অলপ হলেও প্ৰতিকাৰ হ'ব এই সমস্যাটোৰ।
নিশ্চয় নিশ্চয় গতিকে আমি এই বিষয়ে বা তোমাৰ যুৱ সংগ চামৰ আমিও ধৰা এজন যুৱ চামৰ এজন একোজন ব্যক্তি
হয়
হয়, গতিকে এই চামটো ভাল কৰিলে নিশ্চয় আমিও অসুপখাত চেষ্টা কৰিম বাকী তুমিও এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবা বুলি আমি আশা ৰাখিছো গতিকে আজিয়ে এই টপিকটো ইমানতে সামৰিছো আৰু
আহ